কি কৰি আছা?
এ, এনেই বহি আছো। তুমি কি কৰি আছা? হা, অ, ভাত-পানী খালা?
উম, ভাত-পানী খালো মই। তুমি খালা? অ, পিছে ঘৰত খবৰ?
হুম, ভালে-ভালে। তোমাৰ?
একদম বঢ়িয়া।
উম'।
পিছে এতিয়া কি কৰি আছা? পঢ়ি আছা নে, কিবা কৰি আছা, পঢ়ি আছা? অ, কিহত পঢ়ি আছা?
মই বিএ এবাৰ, লাষ্টছেম।
আতচ্ছা, মোৰ বিএ কমপ্লিট হৈ গ'ল।
কমপ্লিট হৈ গ'ল নেকি? অ।
এতিয়া বিজনেছে কৰি আছো আৰুএতিয়া। এইয়া বিজনেছ কৰি আছো। তোমাৰ এতিয়া মই দুটা বিজনেচ কৰিছো, এটা কাপোৰৰ, এটা গাহৰিৰ। উম', তুমি কি কৰিম বুলি ভাবিছা এতিয়া? হেল্ল', হেল্ল'। হেল্ল',
হেল্ল', হেল্ল, অ হেল্ল, হেল্ল, ' হেল্ল',
অ, কোৱা?
এ মোৰ মানে এতিয়া, ব্ৰইলাৰ ফাৰ্ম এখন খুলি-খুলি থৈ দিয়া আছে, সেইখনোও চলি আছে। এতিয়া মানে, এই গৰু-চৰু আনিম বুলি ভাবিছো আৰু।
আতচ্ছা, ঠিকে আছে লাগি থাকিবা আৰামছে
বাকী তোমাৰ, ঠিকে চলি আছে নে গাহৰি ফাৰ্ম।
উম, সেইখন ঠিকে চলি আছে। মানে অসমীয়া মানুহ ন আমাৰ, মানে গাঁৱত নিজৰ ঘৰতে পোহিব নোৱাৰি। মানে ওচৰতে এখন বড়ো গাওঁ আছে। এ তাত তাতে দি দিছো আৰু, মানে গাহৰিকেইটা আন্দি। তাতে আৰু মানে পইচাটো দি দিছো সিহঁতক ইনভেষ্ট কৰি আছো। সিহঁতক মানে এটা মানুহ ৰাখি দিছো সিহঁতে চাই আছে আৰু পোৰা।
ঠিকেই আছে।
অ,
বাকী এনেই কাপোৰৰ দোকানখন চলিছেনে।
কাপোৰ দুখন বাৰু এতিয়া বঢ়িয়া একদম মানে গৰমত মানে তোমাৰ। হাফ পেণ্ট আৰু হাত কেটা চাৰ্ট এইতোৱে চলি আছে।
ঠিকে আছে ভালেই চলি থাকিলে ভালেই আৰু
সেইটো মানে বেছি ষ্টক কৰিছো মানে এতিয়া।
উম বাকী এনেই ইণ্টাৰভিউ চিণ্টাৰভিউ মাৰা নাই আৰু
তাকে কৈছোঁ মাৰি মানে মাৰিম নে তোমাৰ এতিয়া অগ্নিবিৰৰ মাৰিলো এচেছিএছ মাৰিলো এতিয়া তোমাৰ অসম অসম, পুলিচাৰ ভৰেষ্টৰ মাৰিব আছে আৰু
উম ময়োও দিছো সেই কেইটামানলৈ।
মাৰিম আৰু একেটা আহিলো।
এনেই ভালে গৈছেনে।
ঠিক ঠাকে গৈছে আৰু অলপ।
উম,
যদি নাম আহে ভালেই আৰু
অ,
অহ, তুমি কি অসম পুলিচত এপ্লাই কৰিছা নাই।
কৰিছোঁ কৰিছোঁ অগ্নিবিৰতো কৰিছোঁ অসম পুলিচত এফিলে এছ এছ চি দি আহিলোঁ এছ এছ চি আৰু তোমাৰ। অগ্নিবীৰৰ।
অ মজা। এপ্লাই কৰিব লাগে।
উম উম, বাকী এনে ৰানিং চানিং চলি আছে নে।
অ ৰানিং চলি আছে।
উম চলি আছে চলি আছে।
কেইটা বজাত যোৱা টাইমিং মোৰ এটাই টাইমিং, মই তোমাৰ সন্ধিয়া ছয়টা বজাত যাওঁ।
উম এনেই ৰানিঙৰ টাইমিং চাইমিং কেনেকুৱা চলি আছে।
বঢ়িয়া চলি আছে টাইমি মানে এক ল ওলালে আৰু এক্সাম ওলালে হৈ গ'ল আৰু মানে।
উ সেয়ে ফিজিকেল আৰু এক্সজামটো এক্সজামটো মেইন তোমাৰ ফিজিকেলটো যেন তেনে ওলাই যাব পাৰিবা। এক্সজাম আজিকালি এক্সজামতটো আগত হয় ন চবৰে। উম, ৰিটাৰ্ণটো সে আগতে হৈ যায় ৰাণিংটো ওলাব। পাৰিলেতো হৈয়ে গ'ল তোমাৰ ক'ব গ'লে মেডিকেল চেডিকেল।
উম,
বাকী সেই মোৰো তেনেকুৱাই আৰু ৰানিং চানিং ক্লিয়াৰী আছে ৰিটাৰ্ণত নাম আহিলে বুলি- হল আৰু ৰিটাৰ্ণত ৰিটাৰ্ণত নাম আহিলে বুলি হ'ল আৰু।
উম উম।
উম।
পিছে এতিয়া ক'বাত গৰম বন্ধত ফুৰিব চুৰিব যাবা নাই ক'বাত? যাব যাব, অ।
এনে তোমালোকৰ? আমি মানে উম আমি এইবাৰ টাৱাং চাইডে যাওঁ বুলি ভাবিছো টাৱাং চাইডে মানে এবাৰে গৈছো ন এইবাৰ মানে ভালকে ঘূৰি আহো বুলি ভাবিছো আকৌ এবাৰ।
অ অ ঠিকে আছে ঘূৰি আহা।
তোমালোকৰ এনে? আমি ওলাইছো ছয় সাতটা মান, তোমালোকৰ?
আমাৰ ওলাইছো তোমাৰ দছটা মান ল'ৰা, গ'ৱা যাম ভাবিছো এইবাৰ।
গ'ৱা? উম পাৰা গ'ৱাটো ভালে জেগা আছে।
অ তাত ঘুৰিবও ভাল ভাল জেগা আছে বিট আছে বিছ কেইতাত পুৰা বিন্দাছ কে ঘূৰি আহিব লাগে।
উম।
উম।
সেইবিলাকো জেগা ভাল-ভালে গ'ৱা চ'ৱাবিলাক। সেইয়ে আৰু পইচা অলপ লাগে আৰু তাতে যাবলৈ, উম।
তাকে আৰু ভাবিছো লগৰ কেইটাক কৈছো হ'ব ইমান বিছ তাৰিখে যাম বুলি কৈছো চবে টিকেট মানে কাটিলোয়ে আৰু।
উম ফ্লাইটৰ নে?
ফ্লাইটত।
অ, আমি সেয়ে বাইকতে যাম আৰু অকমান টাৱং চাইডে ঘূৰি আহিম।
উম, উম-উম। এই আমিও গ'লো হয় বাইকতে গোৱা বহুত দূৰ হৈ যাব যে সেইকাৰণে ফ্লাইটতে যাব লাগিব।
উম।
উম। উম। কোৱা আৰু।
বাকী এনে কিবা বেলেগ বিজনেচ কৰিম বুলি ভাবা নে আৰু?
ভাবিছো ফাষ্ট-ফুডৰ বিজনেছ এটা কৰিম বুলি।
অ, পাৰা কৰিব।
অ, তাকেই ভাবিছো এতিয়া তাত এতিয়া মানে অলপ শিক কি আহিছোঁ মই বাহিৰত গৈ পেলাই আগতে।
উম।
এতিয়া মানে কৰিলেই হ'ল মানে আৰু এইটো বিজনেচটো পাৰ্টনাৰশ্বিপতে কৰিম কাৰোবাৰ এটাৰ লগত। তুমি ইণ্টাৰেষ্ট আছা যদি কৰিব পাৰিবা।
অঁ তাকে মোৰো মানে অলপমান শিকি থৈ দিয়া আছে। তাকে কৰিম বুলি ভাবিছো, কবা কৰিব লাগিলে। কিবা-কিবি, কিবা-কিবি কৰিব হ'লে ক'বা, যাম।
পাট্নাৰছিপত কৰিম, উম।
ইস্পীকাৰ নহয়।
পিছে আৰু?
উম কোৱা। আচ্ছা ইয়াত চব চিচতেম আছে ছা। অ তাকে পইচা অলপ লাগিব নহয় তাকো। ইউচ উম', ট্ৰিয়েক্টোল ট্ৰাকচন জান', -জানিব পইচা লাগিব বে', গোৱা যাবলৈ, উম',
অহ',
তোমালোকেটো টিকেট চিকেট কৰিলাই তাতে, উম। পাৰা। ইয়াৰ ফাৰ্ম আছে ভাই বাকী এনেই ব্ৰইলাৰ', পুহিবা নেকি? এটা ব্ৰইলাৰ মানে নতুন আহিছে তোমাৰ ডিম পাৰা', উম', এনেকুৱা দিনত তোমাৰ চাৰিটাকে দিম পাৰে বোলে', মোৰ ফাৰ্মত আনিছোঁ পাঁচটা মান', মোৰ ফাৰ্মত', ফাৰ্মত মানে আনিছোঁ, আনিছোঁ বিশটামান এইবাৰ', মানে তুমি ঘৰতে ওলাই ধৰ ৰেত', এটা আছে যে, তেনেকুৱা লাইট লগাই পেলাই পোৱালি ওলাব পাৰে যে, সেইটো', সেইটো ওলাই পেলাই মানে তেতিয়া আকৌ ফাৰ্মতে ধৰ', য'ত বা কোম্পানী যে তাতে পোৱালি খিনি দি দিব লাগে আৰু',
কিমান লাভ আছে এইটোত?
লাভ আছে তোমাৰ, পোৱালিখিনিৰ পইচা দিব',
অ', আচ্ছা, এনেকে কথা নেকি?
এটা পোৱালি বিশ ত্ৰিশ টকাকে দিব তোমাক',
অহ', এটা পোৱালিত কিমানকে দিব?
বিশ ত্ৰিশ টকাকে দিব',
এটা পোৱালিত, আচ্ছা',
এ', চিঞৰ মাৰি, সেইটোতো লাভো আছে', চুতমাৰানি হে', উম', তোক বিহুত কেলা, যাওঁ', - যাওঁ', লগতে ঢেকিয়াল যাবি কেলা হিঃ-হিঃ-হিঃ', উম',
পিছে আৰু?
হা?
আৰু তুমি এতিয়া কিমান মান আনিলা ব্ৰইলাৰ?
মই সেয়াই ত্ৰিশটা মান আনিছোঁ তেনেকুৱা ব্ৰইলাৰ, বাকী এনেই আছে তোমাৰ', পাঁচশ এটা',
পাঁচশ, অ', আচ্ছা',
ডাঙৰ ন ফাৰ্ম কণিটোৰ কাৰণে বেছিকৈ সোমাই দিছোঁ বাৰু',
আচ্ছা', কপা কণ্টেক্ট কৰিলা এইটো?
এই তোমাৰ মেকড'ল কোম্পানী বুলি কয় সেইটো পাই', উম',
অ', আচ্ছা',
অ', -অহ',
মই ভাবিছিলোঁ তাকে',
অ', পাৰা তোমালোকে কৰো ক'লে সেই কোম্পানীৰ লগতে কণ্টেক্ট কৰি', মানে কোম্পানীৰ লগত কৰিলে মানে ভাল আৰু তোমাৰ দানাটো দি দিয়ে আকৌ ইফালে', হেৰি চেৰি বিলাকো দি দিয়ে দানা দিয়া তোমাৰ পানী দিয়া সেইবিলাক', বস্তুবিলাক দি দিয়ে আৰু উম', সেইফিলৰ পাই দিয়ে তোমাক দানা', সেইটো ধৰ তোমাৰ বাচি গ'লেও পিছত বিক্ৰী কৰিব পাৰা আৰু',
অ', এই কৰিব পাৰি?
উম', এই গৰম দিনত অলপমান দিগদাৰী হৈ যায় আৰু মৰে ব্ৰই', মৰে যে ব্ৰইলাৰ বিলাক',
অ', গৰম দিনত মৰে এতিয়া বাৰু গৰম বহুত হৈ আছে ন',
উম', সেইটো কাৰণে এইবাৰ ডিম পাৰা ব্ৰইলাৰটো কেইটামান সোমাই দিছোঁ',
অ আত্চ্ছা।
খেতি বাতি তোমাৰ, আমাৰ মানে মাটি আছে অলপমান তাতে কৰা হৈছে, হাজিৰা লগাইছোঁ', বোকা চোকা ৰু গৈছে, বোকা ৰুৱা হৈছে', আৰু আছে অলপমান ৰুবলৈ',
আৰু আছে।
উম আৰু দুদিনমান হলে হৈ যাব আৰু। উম, তোমালোকৰ?
আমাৰ আৰম্ভ কৰিছোৱে এতিয়া হোৱা নাই বাৰু।
অ আমাৰ দুদিনমান উম দুদিনমান লগালেই ক্লিয়াৰ হ'ব আৰু।
উ দুদিনমানতে হৈ যাব।
উম মানে আগতীয়াকে লগাই দিলো যে এইবাৰ।
অ।
সেইটো কাৰণে আৰু। উম।
আকৌ
মই নামাৰো এই সেইবিলাক হাজিৰা চব উম, তোমালোকৰ? উম সেই ঠিকাইে আমাৰ।
এটা দৰা তোমাৰ কেনেকৈ পাঁচশ টকাত দি দিওঁ আৰু সেডে ক্লিয়াৰ কৰি দিয়ে।
সেই তেনেকুৱাই আমাৰ ফলে মানে এনেকুৱা তোমাৰ মুঠ হেৰি কঠীয়া আশীৰটো লয় আৰু। দছ বিশ টকাকে সৰু হ'লে মানে তোমাৰ দহ টকা ডাঙৰ হলে বিশ টকা এই তোমাৰ বডি যে তুমি ৰাস্তা দেখাই আছা ভাল কেলা মোৰ ভাল লাগিছে, হুম, এইটো আমি দছ তাৰিখে যাম। উ মোৰ মানে ব্ৰইলাৰখিনি আজি নিব যে কালিলৈ যাম। ইষ্টৰ ৱেষ্ট ছোপাৰেলি গেলেমাৰ
আচ্ছা ঠিকে আছে বাৰু।
ৰাতি আজি নহয় কালি ৰাতিপুৱা ওলাই যাম তোমাৰ। চাৰিটা পাঁচটা মান বাজিত আৰু উ
পুৰা ধুনীয়াকৈ ফুৰি
অ ৰাতি মানে সেই ব্ৰইলাৰ চইলাৰ দি আৰু ৰাতিপুৱালৈ ওলাই যাম আৰু লাহেকে এই বিয়া চিয়া পতা নাই তোমাৰ। তোমাৰ? আছে ছোৱালী চাই থৈ দিয়া পাতিব লাগিব আৰু লাহেকে।
আচ্ছা ছোৱালী জনী চাগে নদী ওচৰৰ ন।
হেৰি নহয়।
আচ্ছা